এ আছো দিয়া মই কাম বন কৰি আহিছোঁ
অঁ ময়ো তোমাৰ আছো দিয়া ভালেই এই ভৰি এখনত কষ্ট পালো ভৰি এখনত কষ্ট পালো
কেনেকে!
যোৱ কালি তোমাৰ মানে অলপ মানে হেৰি কৰিছিলো এই ই কলপাত যাওঁতে কলপাত খেলা কৰি আছিলে যে
অঁ চাই চিন্তি যি।
পিছল খাই পৰিলো। হয় হয় পিছল খাই পৰিলো, এতি মানে আঁঠুটোৰ ওচৰত আঁঠটোৰ ওচৰত অলপ কষ্ট পাই আছো। খোজ কাঢ়িবলৈ পৰা নাই অকমান মানে এতিয়া ভাবিছো চৰকাৰী আহ চৰকাৰী তোমাৰ চিকিৎসকৰ ওচৰতে যাই পলে অকমান দেখাই আনো নেকি বুজিলা।
অলপ হেৰিচোন অলপ হেল্ল' অঁ তেল মানে অলপ নাৰিকল তেল দিয়া নাৰিকলটো অলপ গৰম কৰি ল'বা হাত মানে হাতখন ল'বা পেলাই তুমি গেছটো লবা গেছটো জ্বলাই অলপ সেকি ল'বা হাতখন তাৰপিছত ধুনীয়া এতিয়া মালিচ। কৰিব দিবাচোন মাক ধুনীয়াকে তানি তানি
অঁ য'ত- য'ত যোনখিনি জোগাত মানে পাছ হয়।
অঁ কষ্ট পাইছে সেইতো জেগাত এটা কাম কৰিবা ঘৰটোলৈ বেগ যে বেগটো দিবে তাতে সেকো দিবাচোন ধুনীয়াকে তাতে ভাল হৈ যাব তেতিয়া অলপ।
ইও তোমাৰ সেইটো নাই নহয় তোমাৰ, হয় সেই বেগটো তোমাৰ নাই। আকৌ কিনিব লাগিব।
ফুলি গৈছে জানো?
তোৰ একদম লৰাব নোৱাৰিও তোমাৰ একদম মানে কি হৈছে, এ ফুলি গৈছে অলপ অলপ জেগা ফুলা নিচিনা হৈছে।
অ থেহেলা খাইছে চাগে তেনে এটা কাম কৰিবা নহলে সতত বেগতটো নাই যে এটা কাম কৰিবা এই তোমালোকৰ। ষ্টলৰ এনে এনেই ষ্টিলৰ পানী বটল আছে নে নাই মিলইক নহয় এনে ষ্টিলৰ পানী বটল, অ ষ্টিলৰ পানী বটল ধুনীয়াকে পাই গৰম পানী অলপ। সোমোৱাই লবা পিছত ধুনীয়াকে মুখ কণীটো মাৰি ল'বা তাৰপিছ কাপোৰ এখন মেৰাই পেলাই তুমি যিমানখিনি সহ্য কৰিব পাৰা গৰমটো এনেকে সেক দিবা ধুনিয়াকে। দুই তিনিবাৰ শেক দিয়াৰ পিছতে অ দুই তিনিবাৰ শেক দিয়াৰ পিছতে তোমাৰ নাই। কেয়াহে যাব
হয় হয় এনেই লগাইছো ইয়াৰ ওচৰতে দোকানৰ পৰা আনি পেলাই তোমাৰ মলম চলম এইবিলাক লগাই আছো। বুজিলা হয় তোমাৰ তোমাৰ মাতটোৱে শুনা নাই নহয়।
হেল্ল' এতিয়া শুনিছানে অ এটা কাম কৰিবাচোন তুমি বোলো এই মলম বিলাক মানে এনেই গহা সময়ত পুৰ পুৰনি চুৰনি ধৰে নাইকিয়া হৈ যায়।
হয় হয়
কিন্তু তুমি হেকটো দিবা অলপ সময় পাছত ভাল হৈ যাব।
হয় হয় উ ঘৰৰ সকলোৱে সকলো ঘৰৰ সক সকলোৰে ভাল ন
অ ভাল দিয়া মা এয়া কাম কৰি আছে মানে মই ও
অ অ অ মাজতে এ অ মাজতে তুমি হেৰি কৈছ। ছিলা এইয়া নগাঁও গৈছিলা কিবা এটা কামত জানো কি জ তোমাৰ এ কাগজ এখন আনিবলৈ কাৰণে হ'ল নে কাগজ খন
অ কাগজ খন নাই আজি মা আনিবৈ আনিবগৈ এতিয়া ফোন কৰিছে মানুহজনে অ আজি আনিবগ এই বহুত চোচৰালৈ দিয়া মই দেৰমাহ মানে এনেকেলাগ দেৰমাহ মানে ল মোৰ মানে আহোতে কৰোতে
অ অ স নাই হয়। হয়
আজি হ'ব কালি হ'ব বুলি কয় কয় কয় কয় তাৰছত নাই। নহয় সদায় মাতে তাৰ পিছত নহয়। পঠিয়াই দিয়ে চহী এটা লয় নহ'লে এই ফটো এখনকে লয়। আমাৰ গাঁৱৰ প্ৰমাণ পত্ৰখননে ক লয় এনে পঠিয়াই দিয়ে তাৰ পাছত কৰি কৰি থাক। থাকি থাকি থাকি তাত বোলে মানে এনেই মোৰ চব ঠিকে আছে। মোৰ চবতে একেই মানে নাম। নাম চাম মোৰ বাৰ্থ চাৰ্টিফিকেটো একে আছে জন্ম চম চবতে একে আছে সিহঁত আপানে কিবা এটা ভুল। কৈলে তাৰপাছত মোক মানে কাগজ এখন বিচাৰিছে ৰিজেক্ট হ'ল বুলি বিচাৰিছে হা
হয় হয় হয়।
তাৰপিছত ৰিজেক্'ট বুলি বুলি বোজাইছে মইতো চব দিছোৱে। তেওঁ চাবমিট কৰিলো চাবমিট কৰিব দিলে এনেই মানে। দুদিন তিদিন এনেই তাৰ ঘূৰালে। তছ চাবমিট কৰিব দিলে নাই। নাই নহয় সিহঁতে সিহঁতে কিবা এটা ভুল কৰি পেলাই মানে মোক দি থৈছে ভুলটো। মই কৰিলো বুলি। মোৰ নহয় বুলি। তাৰপিছতে মই চব চাবমিট তাবমিট কৰি নাই ঘূৰাই আছে মাতি আছে মই মানে লাগি আছো। মোক লাগে ন কিবা এটা কাৰণে।
হয় হয় হয়।
থাকি থাকি থাকি মানে সিহঁতে ঘূৰাই আছে আৰু
হয় হয় এই এইবোৰ সেনেকুৱাই।
অ' কালি হ'ল।
হয়
খবৰ ল'লো কালি হ'ল। আহ আজি অ' ফোন ফোন মাৰি ব ফোন মাৰিছে। কৈছে দুটামান বাজিত আহিব।
হয় হয়।
সিহতঁ‌ৰ ধেৰ ঘূৰাই দিয়ে অলপ মানে চাকৰি। কালি হ'লে আৰু
হয় হয় দুটামান বজাত মাতিছো। এতিয়া কোনে তোমাৰ মায়ে লৈ আহিব চাগে ন?
মানে গাৰ্জেনট, চহী লাগে বুলি কৈছিল গাৰ্জেনৰ নহয় নে, মা যাব সেইকাৰণে।
অঁ, অঁ, নাই ঠিকে আছে, ঠিকে আছে এই তোমাৰ এইবোৰ এনেকুৱাই বুজিছা এইবিলাকে মানে বহুত মানে নোচুৱাই ফুৰে মোৰ মই সেইটো কাৰণে এইবিলাক কাম মানে মই একদম কৰিব যে মন নেযায় মোৰ এইবিলাক মানে যা যি হয় হৈ থাকিব নকৰো বুলি কৈ পেলাই মই নকৰো এইবিলাক মানে এলাহ নেলাগে, এইবিলাক যে ৰখি থাকিব লাগে লাইনত ৰখি, থাকিব লাগে কিতাপ দিব লাগে ই বহুত বেয়া পাওঁ।
এ', সেইটোয়েটো মানে কি তোমাৰ ম' মই মানে বেংকতো যাব লগীয়া আছে বেংকত, কিবা -কিবি মানে ফোন নাম্বাৰ লিংক নাই, আধাৰ কাৰ্ড লিংক, - ফোন নাই মানে এই বিলাক, লিং নাই দেই আজিকালি এইবিলাক মানে কিবা মানে মই স্কুলাৰশ্বিপ পাবলৈ কাৰণে এইবিলাকব লিংক কৰি থব লাগে ন', তেতিয়া মানে তোমাৰ, সেইতো আহে এতিয়া মানে মোৰ মেচেজ - চেচেজ একো, নাহে মই মানে এনেই চালে গম পাওঁ মানে স্কুলাৰশিপ সোমাল বুলি। বা কিবা, পইচা সোমাইছে বুলি। পইচা কাটি থাকে বুজিছা এনিটাইম। মোৰ মানে সেইটোও ক'মানে সিহঁত তাত ক'বলগীয়া হৈ আছে।
হয় - হয়- হয়।
মই মোৰ এটি -এম, চি- টি- এম নাই তাৰ ভিতৰতো মোক মানে সদায় বিচ, টকা, ত্ৰিশ টকাকে মানে মাহটো দুই- তিনিবাৰ কাটি থাকে।
হয়-হয় আজিকালি তোমাৰ হয় -হয় আজিকালি, তোমাৰ, এয়া চৰকাৰী তুমি, এয়া চিকিৎসা, চিকিৎসক এজনৰ ওচৰতে যোৱাচোন, তুমি লাইনতে ৰখি থাকিব লাগিব মানে তোমাৰ এই বহুত অসুবিধা হৈ যায় বুজিছানে।
এই মানে কি জানা তোমাৰ চব তেনেকুৱা নহয় কিন্তু দেই সকলো তেনেকুৱা নহয়, তোমাৰ দুই- তিনিজনৰ কাৰণে, তোমাৰ মানে গোটেই শেষ হৈ গৈছে আৰু,
হয় -হয়।
কিন্তু তাতেই আকৌ এজনে সহায়ও কৰিছে সেই সহ, অ'সহায় কৰা কাৰণে মানে, মোৰ মানে, মানে এই কামটো জল্দি হ'ল মানে,
হয়, - হয়, -হয়, তেওঁলোকে আৰু সহায় কৰে। তেওঁলোকে আকৌ নিজৰ চাবাচোন কিছুমানে চাৰ্থৰ কাৰণে সহায় কৰে দুটকা এটা পাব তোমাৰ পা।
নাই নাই কিছুমান মানুহ নাই, সে যোনজন মানুহে মানে সহায় কৰিছে মানুহজনে মাতক কৈ দিছে। ছোৱালীজনী এনেকে এনেকে ঘূৰি ফুৰিছে এডমিছন ল'ব লাগে। সেইকাৰণে মানে মোক। লগে লগে কৈ দিলে। মানুহজননে একো কোৱা নাই মাত্ৰ কৈ দিছে। সোনকালে কৰি দিব দিছে। মানে, এনেই আজিকালি ছাত্ৰ ছাত্ৰী বিলাকো সোনকালে কাম। কৰি দিয়ে ন। সেই বিলাক ইমান কৰি নাচায়, ড ডকমেণ্ট সিমানকে নিবিচাৰে। হয় ছাত্ৰ ছাত্ৰী। হলে কিন্তু সিহঁতে মানে। জানি বুজিয়ে ঘূই আছে কি নাজানো মানে অলপ। মানে আজিকালি চালাক। হ'ব লাগে।
হয় হয়। হয়, আজিকালি মানে কি জানা হয় আজিকালি অলপ। ঘুৰিব লাগে, তুমি ঘৰত মানে মই আগতে মানে বহুত নোলাও দেই ঘৰৰ পৰা নোলাও মই মানে। ঘৰতে থাকো মায়েতো ঘৰত বাৰ যাব নিদিয়ে। কতো, এইবিলাক খাম চাম লগো কিন্তু আজিকালি কি হৈছে তোমাৰ এতিয়া মাৰ এতিয়া ভৰি ভাঙিছিলে মাজতে মই এতিয়া হস্পিটেলত। মই তক ডক্টৰ ওচৰত লৈ গলো। তাৰপিছত। তোমাৰ হাত ভাঙিছিলে আমাৰ চিকিৎসকৰ ওচৰত মই মানে এতিয়া মানে। গোটেইখিনি মানো জানো আৰু মানে, ক'ত কিনেকে কৰিব লাগে মই ক'ত কি কৰিব লাগে এইখিনি গোটেইখিনি জনা হৈছো। এতিয়া তোমাৰ এ, তোমাৰ। হয় কিবা মৌজা অফিচতে তোমাৰ।। কিবা মৌজা মৌজাদাৰ কিবাখিনি, কিবা খিনি মাটি কাম চাম এইবিলাক মানে জানো আৰু আজি আগতে জনা নাছিলো এতিয়া ঘূৰি ঘূৰি মানে অকমান চক জনা হৈছো আৰু।
নাই নাই, এইটো চব জানিব লাগে বুজিছা আজিকালি নাজানিলে মানে একো কাম নাহে তুমি যদি ঘৰতে বহি থাকা অ। তুমি যদি ঘৰতে বহি থাকা। এটা মাহঁতে কৰি দিব মাহঁতে কৈ দিব বুলি এনেকুৱা কিবা মোৰ ওপৰতে। একো কাম নাই তোমাক লোকক পেলায় খাই থই গুচি যাব কিছুমান। থাকে নহয় তোমাক এনেকুৱা। প্ৰলোভন দিব তোমাক ঠগি থগৈ খাই গুচি যায়।
হয় হয়, মাজতে গলো হয় হয় মাৰ মানে ভৰি এখনত অলপ। কষ্ট পালে। মাজতে লৈ গৈছিলো। তোমাৰ হেৰি তোমাৰ অঁ চৰকাৰী চিৎ চিকিৎসালয় এখনত লৈ গৈছিলো দেই।
অঁ অঁ।
তাত গৈছো গৈ পেলাই তোমাৰ কি কৰিছো তাত গৈ পেলাই। তোমাৰ মানে বা চিকিৎসালয়খন মানে তোমাৰ কি হৈছে মানুহ ইমান মানুহ। তোমাৰ যিহেটো তোমাৰ মানে, হেৰিতটো কুপন টো যে দিয়ে নহয় এটা। এ অঁ। তোমাৰ ল'ব লাগে। তোমাৰ অ দহ টকা এটা দিব দি পলে ল'ব লাগে। সেইটো ল'ব লৈ ল। কবলৈ মই তোমাৰ লা মানে এ শাৰীত তোমাৰ হেৰি তোমাৰ দে দেৰ ঘন্টা মই শাৰীতে ৰখি আছো। ইমান দীঘল লাইন তোমাৰ মানে। লাগি যায় আৰু তাত। মানে মানুহ বিলাকে চিঞৰ বাখৰ কৰে কোনোবা আহি মাজতে সোমাই পেলাই তোমাৰ মানে পৰিৱেশটো বেয়া কৰি দিয়ে মাজতে সোমাই পেলাই মুখবিলাক খুব সোনকালে লাগে তেনেকে গৈ মানে বহুত তেজকালো হৈছে।
হয় হয়, এইটো কৰে কিছুমানে কি জানা মানে এ আৰু মানে। এবাৰ মই পাইছিলো বেংকত গৈছিলো দেই। পইচা উলিয়াবলৈ কাৰণে। মই আছো এ দেই ম মই আছো পইচা দিব। কাৰণে চ মানুহজনীয়ে। মানুহজনীয়ে মানে কি কৰিছে পইচা ল'ব লাগে বোলে দেই। মোৰ পিছত আছে মোৰ দুজনৰ, পিছত আছে তাৰ পিছতে, মোৰ আগত মানে আৰু এজন মানে পইচা উলিয়াই হওঁ হওঁ অৱস্থা মানে হৈছে আৰু। এয়া আৰু। মানুহজনে মানে হে এ টি এম দি পইচা উলিয়াইছে। ভিতৰত যে এ টি ম পইছা উলিয়াব, পাৰে নহয়। বেংকৰ ভিতৰতো তাৰপিছতেজনে, মানুহজনীয়ে মানে বেংক পইচা উলিয়াইছে এনেকে, পিছে উলিয়াই মানে, দিব মানে মানুহজন মানে বেংকৰ কৰ্মচাৰীজ মানে হিচাপ কৰি আছে। তাৰপিছত বয়সৰ মানুহজনি। ইমান ভালে হয় আছে দেই। ব মানে মানুহজনী বয়সৰ মানুহজনী তাৰপিছত। শুই পানাই। মানুহজনীয়ে কৈছে হেৰি ঐ মোক জল্দি দে বোলে নহলে মই ইয়াতে মাথা চাথা যদি কিবা ঘূৰাই পেলাই প পৰো। তৰা কিন্তু লৈ যাব লিব মানে দম দি চে। ছেৰে।
হয় হয়।
তাৰপিছত মই বোলো মানে মই চাই আছো মানুহজনীতো সম্পূৰ্ণ ঠিকে আছে। পুতেকো আহিছে। মান মানুহবিলাক বহুত চালু। তাৰপিছত যেতিয়াই মানে মানুহজনী সেনেকে কলে ন।
হয় হয়।
মানে হেৰি বয়সও হয়। ইমানো মানে ঠিকে আছে ইমান নহয়। নহয় আৰু। মানুহজনে সুনেনাকে ভি মানে। তাবত ঠিকে আছে। তাৰপাছত মানুহজনিয়ে যেতিয়া ক'লে মোৰ মানে দু। জ আগত। দিবলগীয়া হ'ল। এৰিবলগীয়া হ'ল চিটটো কিন্তু এইবিলাক বেয়া কথা মানে কি। মানে বয়সৰ হেৰি বুলিও মানে এটা সুবিধা লয়। কিছুমানে এই চব মানে। বেমাৰ অ হয় বুলি সুবিধা লয় কিছুমান বহুত মানে বহুত মানু্হ কিবা কিবি কৰে আৰু দয়া।
তাৰ নহয় চবৰে হয়। এতিয়া তোমাৰ হয় হয় তেওঁলোকৰ ন চবে। আচলতে এইটো আমাৰ মানে। পৰিৱেশটো এইটোৱে বেয়া কৰি দিয়ে ন এ তোমাৰ বাহিৰৰ তোমাৰ। দেশবোৰত তুমি চাব গলে চবে এটা মানে নিৰ্দিষ্ট। তাৰ মানে নিয়ম শৃংখলা মানি চলে।
হয় হয়।
আমাৰ ইয়াত তোমাৰ তেনেকুৱা মানে নিয়ম শৃংখলা মই একদম মানে দেখিব নাপাওঁ ব বুলিছানে।
এ তুমি মানে সেই এইবিলাক মানুহে কিছুমানে মানে এইবিলাক সুবিধা সুবিধা লয় বয়স বুলিও। যাৰ বেমাৰ চেমাৰ নাথাকে তাৰ ভিতৰতো সুবিধা লয় দিবই আৰু এটা মানে। ভুল থাকে কি জানা বেংকৰ কৰ্মচাৰী এটা ভুল থাকে মানুহ বিলাকতে মানে বৰত দৌ অলুগুটি তলুগুটি মানে কৰি দৌৰাই ফুৰে।
হয় হয়।
এইবিলাক কিছুমান কৰিবগীয়া চাবাচোন। তাক চহী এটা মাৰিব কাৰণে ইজনৰ ওচৰত যাওঁ। মোৰ তাত নহব ইজনক ত যাওক। আকৌ এনেকৈ আকৌ আকৌ প্ৰথম জনলৈ। পঠিয়াব।
হয় হয়।
আৰু, এবাৰ মানে মই বেংকত প্ৰথম পইচা লব গৈছিলো মোৰ মানে প্ৰথম শাখাত আছিলে দেই একাউন্টখন।
হয়। হয়, আহ কৈ থাকক।
তাৰ পিছতে মই, পইচা লবলৈ গ'লো মানে শাখাৰ পৰা উঠাই নিলো মেইন বেংকলৈ নিলো মই। তাৰ পাছতে। পইচা উঠাবলৈ গ'লো, বেংক মানে মেইন বেংক হোৱাৰ পিছত আৰু।
হয়।
তালে যাওতে মানুহজনে পাছবুকখন চাই মোক মানে একো নকলে দেই, পাছবুকখন ওপৰত এনেই চাইছে আৰু কৈছে এখন এয়া বোলে মই পইচা দিব নোৱাৰিম বুলি পঠিয়াই দিলে হা।
হয়।
মোৰ বুলো ইয়াত টানচ্ পাৰ হল মোৰ ইয়াত অঁ মোৰ এই খন। ৰ হয় শুনিবওঁ নাই মাতিবওঁ নাই মানে সিহঁতৰ নিজৰ মতে মতা মতৰ কথা আছে কচোন।
হয়।
তাৰপিছতে মই অক সময় ৰৈ পেলাই পুলিচজনক কলো পুলিচ এজন থাকে যে পুলিচজনক কলো তাৰ পিছত মোৰ ম ঢেৰ ৰতি ঘটি নহয় বহুত খং উঠিছে মোৰ।